হেল্ল'
সেইটো,
মোৰ আগৰ মোৰ আগৰ ফোনত এটা মানে ঘুমকে তেনেকুৱাানে গম পাই ৰিচিভ হ'ল বুলি এইটো ফোনত এইটো নহয় মানে এতিয়া হেল' হেলেলো কৰি থাকিব লগা হয় হেল্ল' অলপ ৰখি যাওক হেল্ল' আকৌ ৰখি যাওক হেল্ল' আকৌ ৰখি যাও হেল্ল' আকৌ ৰখি যাওক
এইটো ময়ে আছিলো হয়
উম সেইটোৱে আৰু
সেইটো কানেক নহয় উ মইতো কৈছো ন অ নাই এইখিনি কবি দে তই বহুতে গৈ আছ দে টিকেটটো আনিলো হা পাঁচ এই ওচৰতে এই মল খনৰ ওচৰতে পৰা আনিলো চাৰিখনমানান আনিছো ইতিয়া অমিত চাই অমিত আফৰিতে আমি তিনটা হ'ল মানে তাই তাই আৰু এই আমি যাৰ ঘৰত গ'লো হেল্ল'
অ অ অ
আমি যাৰ ঘৰত গ'লো তাই আৰু অলপ আগতে যাক
উম উম উম অ সিউ যাব নেকি?
সি গম নাপাও ঠিক নাই তাই মানে আমি মানে যি আনি মানে পাচ সেইটো প্লেটিনিয়াম হয় তাই মানে কোনোবাতটো খুৰাক নে কি কোনোবা এৱৰ্ড পাব বোলে ত ভি আই পি পাব পাৰে ভি আই পি চিত ত আমি তাই কৈছো যে পাৰিলে পাঁচখন মান আন আৰু যদি সি পাৰে যদি আৰু আনিব আৰু তাই কাৰণে মানে তাই যদি সি পাৰে গম পাইছ ন মই কি কৈ আছ
উম ঐ ষ্টাৰ্ট হ'লটো জানন নাই?
হানে
অ এতেকো দিছিল।
নহ'ল ন আজি আজি ই যে আছে যে ব মাছ সৰু পোৱালি টো ই কে ই দিব আজি জানা নাই ই একদম জ কাই লৈছে আজি
উম
অ জোকাই মানে ই ই সদায় মানে দিয়ে ন মানে কিবা এটা ষ্টৰি লগাই আজিও জোকাই লৈছে।
উম চেচ আজি আজি পেলন দিব চবে!
এ বেয়া লাগিছে তই মোৰ লগত কথা পাতি আছো তোৰ মাৰ মায়ে যদি একো নাইছা মাৰ ফোনটো আন ন মাৰ ফোনত চা
এ বাদ দে মুক ন শুন্ ন
দেই এইটোয়ে শেষ তেতিয়া হ'লে আৰু ইয়াৰ পিছত তই মেটচ চাবি
কলো মাৰছি হা অ নহ মই সিদিনা ইটো বাদ দে এইটো বাদ দে মই এইটো গমেই পোৱা নাই কোন বা আজিকালি বহুত কিবা কিবি ফোন মাৰি আছে মোক কি বা হল একাউণ্টটো ডিলিতে হ'ব চাগে কি হয় মানে সেইটো দিনা গ'লো হা এই ইহঁতৰ লগত যে পাৰ্কত গৈছো আমাৰ গোটেইখিনি ছোৱালী
উম উম উম গোটেইখিনি ছোৱালী কিন্তু তহঁত তিনজনীহে ফটো মাৰিলি কিন্তু
অ এই নহয় আমি মাৰিছো মাৰা কেইজনো সেই কি কয় ফটো কেইখন ভাল আহা নাই কাবাৰ মুখত চুলি আহিছে কাবা মুখখননৰ বেলেগে ব চাই ব গৈছে কোনোবা নাইয়ে মানে কি হৈ আছে নকওঁ আৰু সেইকাৰণে মই খঙতে একো নিদিলোৱে যা
হয় নেকি নিজৰততো দিলি
হা
নিজৰ দিলি
অ নিজৰটো দিছো তাকো অলপমান ইমানো নহয়
মই মাথাত মাৰা হেৰি এটা ল'ব লাগিব কিবা এটা কাপোৰ এটা এইটো থাকে ন এ এ এয়া কলা মানুহ কেইটাই যে পিন্ধি থাকে যে উই উই উ উই উই উই বচালে বচালে বচালে বচালে বচালে হপোৰ মৰমৰ
অ শুন তাতে গ'লো তাকো ছোৱালীয়ে তাই মোৰ ইনষ্টাগ্ৰাম একাউণ্ট খুজিছে মই ভাবিলো হে নাই হে মই তাৰ পিছত মই নিজৰ একাউন্টটো খুলিম বুলি ভাবিলো তাৰ পিছত মই ভাবিলো কি নাই বেলেগক নিদিলো কি তাৰ পিছত আৰু যে মোৰ লগৰ ছোৱালী জেনী ক'লে যে ত বেলেগে একাউণ্ট দি তোমাৰ একাউণ্টটো নিদিব বলে তাইৰ আগতে কৈছে পিছতে হ'ব দে আৰু মোৰ একাউণ্টটো দি দিলো তাৰ পিছত তাই ক'লে কি নাই মোৰ ট্ৰুথ এন্ড দেৰ ত দেৰ আছিল সেইকাৰণে মই খুজিলোত কৈছোঁ
অ এই
সেই অহা নাই মানে কি কয় এইটো নতুনকে একো আহা নাই। তইটোৱে ভাল।
ঠিকেই-ঠিকেই আজি-আজি কোন জিকিব আজি কোন জিকিব দিব যেন লাগিছে আজি।
ধিন চাক ধিন চাক ধিন চাক ধিন এই মোৰ যে হেৰি হ'লে যে বহুত খং উঠে জানানে। ড্ৰ হলে যে ড্ৰ হলে যে বহুত খং উঠে মোৰ এক্সট্ৰা টাইম হলেও ভাল লাগে পেনালেটি হলে মোৰ খং উঠে এতিয়া যামনে
এই ড্ৰ হোৱাৰ পিছত পেনাল্টীয়ে চাই ন সি
ঔ ঔ গলেই গলেই অই ন বাচিল বাচিল বাচিল ই যে আজি দিব যেন লাগি আছে দুটা গ'ল
দিব আজি দিব দিব আয়া
দুটা শ্বৰ্ট ললেই এতিয়ালেকে আৰম্ভ হোৱাই নে দুটা শ্বৰ্ট ললেই। ইয়াক কিন্তু বহুত ধৰি আছে দেই বা একদম এই হাতীকেইটা ইয়াকে ধৰি আছে। ই কিন্তু ক্ষীণ দেই ই অলপ শকত হৈ যাব লাগিব।
কোনটো নে?
নহয় সেই ময়ো ক্ষীণ।
ইও ক্ষীণ কিন্তু এইটো বদমাছ বাটচা পোৱালিটো।
হয় হয় হয়
গ'ল দিব নিকি এই ৰাম গল দিব গল দিব গল দিব ন ন ন নহল নহল আ মই মই যে ইয়াৰ লগত বাচ কণ্ডাক্ তোৰ লগত কথা পাতি থাকিলে এনেকে আমি কথা পাতি থাকিম জানা নাই সি মানে কেতিয়াবা সি মানে তাৰ ঘৰৰ যোনটো টিভি আছে ন সেইটো মানে মোৰ সেই ত্ৰিশ ছেকেণ্ড আগত হা আৰু সি যেতিয়া লেপটপত চাই তাৰ লেপ মোৰ টিভিটো মানে তাৰ লেপটপতকে ত্ৰিশ ছেকেণ্ড আগত তেতিয়া সি মই যদি আগত থাকো মোৰ ভাল লাগি থাকে মই তাক এনেকে মই মানে আহি থাকে ন আৰু এই গল গল গল তেনেকুৱা মই তাক মানে স্পইল মোৰ ভাল লাগে সি যেতিয়া মানে আগত থাকে সি মোক স্পইল কৰি দে তাৰ ভাল লাগে মানে এইকেইদিন আমি এনেকুৱাই কৰি ছো ৰাতি ৰাতি যে
বাপৰে বা
কথা পাতি পাতি চাই আছো মানে এনেকে কথা পাতি পাতি চাই থাকিলে ভাল লাগে জাননে ফন বুজিলে এনকা থাকে এ ডিস্কটো একেদিন আছে মানে সেইকেইটা মানে কোন গম পাইছা নাই এ পি হত অ পি হঁত আছে।
অহ
এই কলেজৰ বিলা গোটেইকেটা এনে কাম বন নাইকিয়া
ইমানো নহয় দে।
পাইচিত খন হল
উম
পি ফোন কৰিব নোৱাৰে তাই ছে এইবিলাক বাদ দে পিহঁত মানে - পিহঁতৰ লগত পাৰি এ কিন্তু সিহঁতে মানে মেইন কথা কি জানা সিহতে মোক মানে ইমান দৌচ বুলি না - নাভাবে
এ বাদ দে তই তই হেবিলাক কৰি লাভ নাই -
ঘূৰি ফুৰি নাথাকো ন আজিকালিতো মোক হেৰিহঁতেও আই হঁতেও ইমান নাভাবে আৰু আজি - কবাত গৈছিল। ফুটবল খেলিব বহুত দূৰত।
উম
ইয়াত গৈছিলো আমলোক দি আছো ৰ -
মোৰ ইতো ফোনত ন তোৰ চব আগৰ ফটো বিলাক আছে কেনেকে দেখিম মই এতিয়া? ভিডিঅ'কৰিব লাগিব মই।
এ কি ভিডিঅ' কৰিব লাগিব আৰে -
আৰে মই এইটো ফোনত চাই আছো মোৰ -
কোনটো ফোনত মানে?
এইটোতো এই পুৰনাটো - অঐ আছে ন মৰো তাত। মই ৰাখি থৈ দিও এনেকে।
কি ৰাখি থৈ দিওঁ মানে?
অ ফটো চাইহে আছ নেকি এ ফটো কে চাই আছ মানে মই ভাবিছো মেফ চাই আছ।
হেই কেনকে চম মই এতে?
মই কৈছো হয় তই এই ইলিগেল ৱেবচাইট তাত চানা।
এ বাদ দে না।
চা না ধেই মোৰ নিজৰ ভাল নালাগিব ধেততেৰিকা। মো ভাইটিৰ ফোনটো লাগে যদি লৈ ও -
হেই
অ, ব্যবচাইত বাপাৰে বাপ।
তই কথাটো শুননা বাছ কান ডাক্টৰ লগত যে চাই থাকো ভাল লাগে ৰাতি ৰাতি।
কি কলত কতা পাতি-বতি -
কথা পাতি - পাতি চাই থাকোঁ অ, সি - সি - আগতে থাকে মোৰ ক'বলৈ গ'লে। সি কৈ দিয়ে।
অ গম পাইছো দে তই তো জল্দি আহে যাই টো -
দছ টকা এটা লগাই দিম দছ টকা এটা লগাই দি সি হা তোৰ লাজ বন নাই ন? অ মানে এনে ধমালিত ক দহ টকা এটা লগাই দিওঁ নেকি এই দছ টকা এটা লগাই দিব লাগিছিল ধেতেৰী।
এ, ৰা লাচৰম নাই। ঔ বাপৰে বাপ কি বঢ়িয়া ফত
হেই চাই নাথাক। মই লগাম, মানে লগালে যিটো ন উলিয়াবও নোৱাৰো কিয় জান -
হ
এইটো মই এই এনৰ কথাটো যে এন সেই তাৰ কথাটোো মই কোৱাই নাই ন হয়।
কিও, কি কৰিলে আৰু -
কোৱাই নাছিলো নহয় কি হ'ল তাৰ লগত এইটো কম ৰ এতিয়া -
অও কহে?
ই এইটো লাষ্ট দে ইয়াৰ পিছত আৰু -
নাই - নাই - নাই -কৰিম - কৰিম - কৰিম - কৰিম।
নাই নাই নাই মেথ চাবি অই৷
মোক কৰিব লাগিব নহব এইবেলা
আৰু পোন্ধৰটা হোমৱৰ্ক আছে৷
লিখি ল লিখি ল জল্দি লিখ জল্দি লিখ৷ উম
এইবিলাক মানে৷ তাৰ লগত কি হল জান? সি মানে আগতে এশ দুশ পায় ন?
ৰ ৰ ৰ কি বঢ়িয়া ফটো চ্যুট আহ
ই
ছোৱালী বহুত ভাল লাগে মোৰ৷
অ ছোৱালীৰ ফটো চাই আছ নেকি? অঁ কিহত চাই আছ? ইনষ্টাত?
নাই নাই এই এপ হয় এটা৷
হে
এপ-এপ পিন্টেৰেষ্ট
অ-অ-অ আৰে সেইটো ক ন কি এপ হয়৷ মই ভাবিছোঁ কি এপ ওলাল আৰু সেইটো।
আৰে এইটো এপ নহয়ে।
মই ভাবিছো কিবা এপ নহয় কিবা ৱেবচাইট নেকি তেনেকুৱা বেয়া বস্তু চায়।
ফুল লাগচি চোন।
অঁ এইবিলাক বাদ দে।
নাই নিদো।
কালি এতিয়া ঐ ই-ই গ'ল দিলেই হ'ল দেই এপ যে এপ আছে?
মোৰ তাত জান তহঁতৰ এ অ কি কয় মেট্ৰিক পাছ কৰাৰ পিছত এই স্কুলৰ আগত ফটো উঠিছিলি ন?
সেই গোটেকেইটা আছে৷
অ' সেইটো টো আছে মোৰ তাতে চাই আছো তোক
মোক ক'ত চাবি মই চাবলগীয়া মানুহে নাই তেতিয়া মাস্ক লগাই থাকিছিলো৷
অহ, হলেও তোৰ চকুকেটাই বহুত আছে৷
তেতিয়া সেয়াই আৰু নোম আছিলে নোম
হে একো নহয়৷
কি জানানে লগৰকেইটাই মোক মানে তাক কৈ থাকে এই তোৰ দাদা ইমান হেণ্ডচাম ইমান হেণ্ডচাম, কিয় বা কৈ থাকে নাজানো৷
উম, আছিলিগে।
মানে ল'ৰাইকেইটাই কয় ছোৱালীয়ে নকয় আৰু ঐ এই মোৰ দা এ ৰা তোৰ মাৰ ফোনটো লৈ আন উ বুইছ নাই তই চা না। চাই-চাই কথা পাতিলে ভাল লাগে৷ এ তোৰ মাৰ ফোনটো লৈ আন নাই একো নহয়৷
এ খালী-খালী, অলপ পিছত দে এইটো কলটো হৈ যোৱা পিছত আনি আছো তে হব নে? অ' এনেও হৈছে দে৷ পিছত ফোন কৰি আছো ৰহ৷
অ',
উম,